অ', নমস্কাৰ।
অঁ, নমস্কাৰ।
অ।
আজি আমি খেল ধেমালিৰ ওপৰত অলপমান কথা পাতো নেকি?
অ', ঠিক আছে।
উম। তুমি খেল ধেমালি, খেলি ভাল পোৱা নে?
ভাল পাওঁ, তুমি?
উম, মই ভাল পা বহুত ভাল পাওঁ, বিশেষকে মই ফুটবল আৰু ক্ৰিকেটটো খেলি আৰু বহুত বেছি ভাল পাওঁ। উম।
এ তোমাৰ এনে তোমাৰ মতে খেল ধেমালিটো কেনেহেন হব লাগে আমাৰ, তোমাৰ মতে তাৰমানে এতিয়া যেনেকে অনলাইনত তাৰমানে খেল ধেমালি কৰে। তোমাৰ মতে আগৰ দিনত খেল ধেমালিটো ভাল আছিল নে? নে নাই এতিয়া তাৰমানে মোবাইলত যে গেম খেলে সেইবিলাক ভাল। সেইবিলাক খেল ধেমালি ভাল খেলা ভাল।
বৰ্তমানতটো আমাৰ খেল ধেমালি বুলি ক'লে, মানে বহুত আমাৰ যিটো এ তোমাৰ ফিল্ডত খেল ধেমালি হয় টো বহুত তলত গৈছে। আজিকালি চব মাব মোবাইলতে আজিকালি অনলাইনতে চব গেম খেলে পাবজি ফ্ৰী ফায়াৰ হক। আদি, তোমাৰ আমাৰ যিটো আগতে আমি খেলিছিলো ধৰা খিল্ড ক্ৰিকেট, ফুটবল এইবিলাক, এইবিলাক খেল মানে খেলিলে আমাৰ শৰীৰটো সুস্থ আৰু সবল ৰাখে, তোমাৰো মনোযোগৰো বি দি হয়, আমাৰ মানে সুস্থ হৈ থাকো আৰু, যিহেতু আমি খেল ধেমালি কৰি দৌৰিব লাগে, দৌৰাৰ ফলত আমাৰ শৰীৰটো বহুত ষ্ট্ৰং হৈ উঠি আৰু শক্তিশালী।
অ', সেইটো হয়।
তুমি এনেই সদায় খেল খেলা নে নেখেলা?
খেল এতিয়াতো নেখেলো, এতিয়া হে হেৰি কাৰণে তামানে পঢ়া শুনাৰ কাৰণে তামানে দূৰত যাব লগীয়া হৈছো, বন্ধুত্ব নোহোৱা হৈ গৈছে, লগবিলাক নোহোৱা হৈ গৈছে, সেইকাৰণে তামানে খেল ধেমালিৰ পৰা অলপ দূৰতে থকা যেন হৈ গৈছে। কিন্তু যেতিয়া যেতিয়া গাঁৱত যেতিয়া গাঁৱত আহো তেতিয়াই খেল দে খেলা খেলো ক্ৰিকেট খেলো। কেতিয়াবা এতিয়া ফুটবল, ফুটবল ফুটবলটোতকৈ বেছি ক্ৰিকেটটো খেলোঁ।
অ', অ', মই তোমাৰ প্ৰতিদিনে সন্ধিয়া বন্ধু বান্ধৱীৰ লগত অলপ মানে ওলাই যায় আৰু খেল ধেমালি কৰো আৰু।
তোমাৰ মতে, তোমাৰ মতে খেল ধেমালিৰে কেনেকুৱা হ'ব লাগে, কোনবিলাক খেল খেলিব লাগে, তাৰমানে অতিকৈ?
খেল ধেমালি মানে আমাৰ যিটো শৰীৰটো সুস্থ সবল কৰি ৰাখে সেইবিলাক খেল খেলিব লাগে ধৰা তোমাৰ ফুটবল ক্ৰিকেট আদি বহুতো গেম আছে সেইবিলাক অলপ দৌৰিব লাগে মানুহটো দৌৰিলে মানে বহুত সুস্থ সবল হৈ ৰাখে আৰু তোমাৰ মনোযোগত শক্তিশালী হৈ উঠে
তোমাৰ মতে আগৰ আগতে যি খেল ধেমালি আছিল সেইবোৰ ভালনেে এতিয়া যি মোবাইলত যি খেল ধেমাল অ খেলা খেলি বহি থাকে সেইবিলাক সেইবিলাকৰ আগত তুমি কি কব বিচাৰা
ন আগৰ খেল ধেমা
এতিয়া খনেুৱ
আগৰ দিনবোৰ আগৰ দিনৰ খেল ধেমালি বিলাক বহুত বেছি ভাল আছিল এতিয়াটো আজিকালি মোবাইলৰ চব মোবাইলৰেতে খেলা যায় না তোমাৰ চকু দৃষ্টিশক্তিও কমি যায়, পঢ়াত মনোযোগ নবহাও হয় আৰু বহুত ক্ষতি হৈছে আৰু মোবাইলত আজিকালি সৰু সৰু ল'ৰা আচ বহুতো নানান ধৰণৰ গেম খেলে হেটো মানে বহুত
তুমি কব অ সেইটোোৱে তুমি ক'ব খুজিছা মানে এতিয়া যে মোবাইলত যে গেম খেলাবিলাক খেলে সেইবিলাকৰ ফলত ল'ৰা ছোৱালী বিলাক স্বাস্থ্যৰ স্বাস্থ্যৰ ক্ষতি হৈছে যেনে চকুৰ দৃষ্টিশক্তি উ বা তাৰমানে ব্ৰেইনৰ ব্ৰেইনৰ স্মৃতিশক্তি এইবিলাক নোহোৱা হৈছে কিন্তু এইটো মইও ভাবো যে আগৰ আগৰ খেলাাবোৰ এনে আছিল যে আমি যে আমি যেতিয়া খেলা খেলিছিলো সৰু কালত আমাৰ টাইমত যেতিয়া ফোনৰ ফোনৰ বেছি নাছিল ন মোবাইল নাছিল বেছি তেতিয়া আমি যেতিয়া আমি ফিল্ডত খেলিব গৈছিলো তেতিয়া আমাৰ স্বাস্থ্য ভালে আছিল আছিলে বা শৰীৰটো চৰ্চা
উম উম
তুমি এইবিলাকে ক'ব খুজিছা তাৰমানে
অ এইবিলাকেই আগৰ দিনৰ
তোমাৰ মতে ফোনটো অ কোৱা
উম মানে তোমাৰ পঢ়া শুনাৰ লগতে আৰু খেল খেল ধেমালিটোৰ মাজতো সমতাটো ৰখাতো অতি দৰকাৰ আৰু তোমাৰ আজিকালিৰ দিনত অকল পঢ়িলে নহয় আৰু
উ সেইটো হয় এনে তোমাৰ মত চাবা তুমি কি বুলি ভাবা যে আগতে যি খেল ধেমালি আছিল সেইবিলাকে আমাৰ শৰীৰবিলাক কেনেকে তাৰমানে ভাল কৰিছিল তুমি কোনবিলাক কোনবিলাক খেলত তাৰমানে আমাৰ বেছিকে শৰীৰটো চৰ্চা হয় সেইটো ক'ব পাৰিবা নেকি তাৰমানে কোনবিলাক খ
দৌৰিলে আৰু তোমাৰ দেহাটো বহুত সুস্থ সবল হৈ থাকে আৰু ধৰা ফুটবল খেলিলে যিহেতু ফুটবল খেলিলে দৌৰিব লাগে তোমাৰ ক্ৰিকেট খেলিলে ঠিক তেনে এ তেনে খেলবোৰ খেলিলে আৰু আমাৰ তাৰ মানে তোমাৰ কি বুলি কয়, দেহটো বহুত সুস্থ সৱল কৰি ৰাখে আৰু।
উ সেইটো হয়।
উম।
আৰু এনেই তাৰমানে এতিয়া আগৰ দিনত খেল -ধেমালিবোৰ এতিয়া আছে নে নাই তোমাৰ ম? আগতে যি খেল- ধেমালি মা-দেউতা দিনত খেলিছিল সেইবিলাক খেল ধেমালি
বহুত খিনি বিলুপ্ত হৈ গৈছে। আজিকালি ল'ৰা ছোৱালী চব মোবাইলতে থাকে না। সেইটো কাৰণে বহুত তল পৰি গৈছে আৰু।
উম সেইটো হয়
যিবিলাক গেম আজি অনলাইন গেম আছে, চব সেইবিলাক মোৰ মতে হলে বন্ধ কৰি দিব লাগে।
উম সেইটো হয়।
তোমাৰ তোমাৰ মতামত কোৱাচোন খেল-ধেমালিৰ ওপ ওপৰত।
মোৰ মতে খেল ধেমালি বিলাক এনেকুৱা হ'ব লাগে যে আগতে চাবা আগতে মা-দেউতাৰ দিনত যিবোৰ খেল খেলিছিলে সেইবিলাক আমি খেলি পোৱা নাই। তেনেকুৱাকে যেনে আগতে মাহোন খেলিছিল এই গিলি দান্দা বোলা খেল এটা আছে সেইটো খেলিছিল। বা কাবা- কাবাডীতো আমিও খেলিছিলো কিন্তু কিছুমান এনেকুৱা খেল আছে ন যিবিলাক খেল আগৰ দি আগতে মাহ মা-দেউতাহঁতৰ দিনত খেলিছিল বা তাৰে মা-দেউতাহঁতৰ দিনৰ আগতে ককা আইতাহঁতৰ দিনত আৰু বেলেগ খেল খেলিছিল। এনেকুৱা তাৰমানে দিন লৈ তাৰমানে খেলবিলাক তাৰেমানে ডেভেলপ হৈ যায় আছে। যেনে মা-দেউতাহত বেলেগ খেলিছিল। তাৰ পিছত আমি খেলিলো, আমি খেলিলো কিবা বেলেগ। তাৰমানে আমি খেলিলো কাবাডী, খো-খো, ভলীবল বা ভলীবলতো এতিয়াও খেলি থাকে। কিন্তু আমি খেলিছো যেনে পিঠু তাৰমানে দৌৰাৰ কাৰণে আমি সৰু -সৰু কালি দৌৰাৰ কাৰণে আমি খেলিছিলো গল্লা বুলি কোৱা খেল এটা আছিল। তাৰমানে গল উ এটা তাৰে গল গাটা খান্দি দি গল এটা ৰাউণ্ড কৰি লওঁ। তাৰমানে বৃত্ত এটা বনাই লওঁ তাৰে ভিতৰত মানুহ চাৰিজন-তিনিজন হৈ কেনে এইটো দৌৰিছিলো ইয়াৰ ফলত তাৰমানে আমাৰ শৰীৰৰ এনে তেনেকুৱা চৰ্চা হৈছিল যি যেনে দৌৰা দৌৰা কামটো সেই খেলটোতে হৈ গৈছিল।
অ অ।
এইবিলাকে কিন্তু এইবিলাকে কিন্তু এতিয়া চাবা এতিয়া আমাৰ টাইমতটো বেলেগ আছিল।
উম উম।
টাইমৰ পৰাই তাৰমানে হেৰি হ'ল, নাই এইটো বুলি কয় তাৰে এতিয়া প্ৰজন্মটো তাৰমানে ফোনটো তাৰমানে বেছি হৈ গ'ল, ফোনটো অন পৰা তাৰমানে দিনৰ দিনটো ৰুমৰ ভিতৰত সোমাই, মোবাইলতে গেম খেলি থাকিব কিবা খেলি থাকিব, এতিয়াৰ দিনত ফ্ৰী ফায়াৰ কিবা পাবজি এইবিলাক ওলাইছে এইবিলাকৰ ফলত তাৰমানে ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা হৈছে যে ব্ৰেইনৰ স্মৃতিশক্তি কমি গৈছে, তাৰমানে পঢ়া শুনাৰ প্ৰতি মনবোৰ কমি গৈছে কিন্তু আমাৰ দিনত আছে এনেকুৱা যে আমি স্কুলৰ পৰা আহিম স্কুলৰ পৰা আহি দৌৰি ওলাই যাম ফিল্ডত খেলা খেলিবলৈ খেলা খেলি আহিম গধূলি পৰাা যাম কিন্তু এতিয়া ফোনটোত আমি মান নাছিলে আৰু তেতিয়া আমি কিছুমান খেল এনেকুৱা আছিল যিবিলাক খেলিলে আমাৰ ব্ৰেইনতটো তাৰমানে ভাল হৈ থাকে তাৰমানে মস্তিষ্কতটো ভাল হৈ থাকে কিন্তু এতিয়া এতিয়াই গেম বিলাকৰ ফলত বহু সেই অসুবিধা হৈছে যেনে আৰু মেডিকেলৰ এতিয়া এতিয়া কেনে হৈছে যে ল'ৰা ছোৱালী বা বেছিকে মেডিকেল মেডিকেলত যাবলগীয়া হয়, চিকিৎসালয়ত যাবলগীয়া হয়। এইবিলাক তাৰমানে বেছিভাগ খেল-ধেমালি নেখেলাৰ ফলত এইবিলাক হৈছে
উম বহুতো ৰ তোমাৰ বহুতো ৰোগে মোবাইলৰ ফলত কাৰণে তোমাৰ আজিকালি বহুত তো ৰোগ- ৰোগে, সৰু সৰু ল'ৰা ছোৱালীক মানে আক্ৰান্ত কৰিছে। বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু বৰ্তমান যুগত।
উম সেই হয়। এ তোমাৰ মতে মোবাইলত এইবিলাক যে আছে যে গেমবিলাক তোমাৰ মতে নাইকিয়া কৰাতো ভাল পোৱা নে নে থকটো ভাল পোৱা তুমি
মান মোৰ মতেতো নাইকিয়া কৰিব লাগে আৰু তোমাৰ স্কুলবিলাকতো তোমাৰ এই নিয়মীয়া ভাৱে সদায় অলপমান খেল -ধেমালিটো অলপ বেছিকৈ দিব লাগে, পঢ়া শুনাৰ লগতে সানাই ৰাখি খেল ধেমালিটো অলপমান আগবঢ়াই নিব লাগে, বহুত স্কুলত দেখিছোঁ টো খেল ধেমালি বহুত তলত পৰি গৈছে তোমাৰ
সেইটো হয় আগতে আমাৰ টাইমতে আছিল গ বাৰ বাজিল মানে খেল ধেমালি ষ্টাৰট হৈছে কিন্তু এতিয়া তুমি চোৱা এটা স্পৰ্ট পিৰিয়ড থাকে স্পৰ্ট পিৰিয়ডত ল'ৰা ছোৱালী বিলাক খেলা খেলিব দিব লাগেই তাৰমানে খেল ধেমালিত টাইম এটা দিয়ে ন বাৰ বজাৰ পৰা চাৰে বাৰ বজালে সেইখিনি সময়ত ল'ৰা ছোৱালীাক খেললে মানে কৰিব দিব লাগে কিন্তু এতিয়া এতিয়া আমি ল'ৰা ছোৱালী বিলাক কি ভাবো যে ছাত্ৰ ছাত্ৰী বিলাক কি ভাবে যে বাৰ বাজিল তামানে খেলে ধেমালি টাইমটো তে জিৰণিত টাইম বুলি ভাবে কিন্তু সেইটো নহয় সেই টাইম খিনিত খেল ধেমালিতটো খেলিব দিব লাগে বা চৰকাৰেও এইটো তাৰমানে এলাও কৰিব লাগে যে বাৰ বাজিল বাৰ বজাৰ লগে লগে স্পৰ্ট টিচাৰ আছে স্পৰ্ট তাৰমানে শিক্ষক আছে খেল ধেমালি শিক্ষক আছে বা খেল ধেমালি কিছুমান এনেকুৱা তাৰমানে ছাত্ৰও আছে নহয় ছাত্ৰ একতা সভা আছে ছাত্ৰ একতা সভাৰ ল'ৰা ছোৱালী বিলাক পাতে সেইবিলাকৰ তাৰমানে সেইবিলাকে তাৰমানে ঘূৰি ধৰিব লাগে যে বাৰ বজাৰ লগে লগে বা চাৰে বাৰ চাৰে বাৰ বজালৈকে আধা ঘন্টা তাৰমানে খেল ধেমালটোোক তাৰানে দিবই লাগে তাৰে মেক্সিমামটো দিবই লাগে চৰকাৰেওটো এলাও কৰিব লাগে যে তাৰমানে ইছু কৰিব লাগে যে এইটো কৰিবই লাগিব বা এইটো দিবই লাগিব সেনেকুৱাকে তাৰমানে এইবিলাক নিদিয়াৰ ফলত কে
উম
তাৰে আমি্লাো এাই্লা কিছুমান স্ুল আছে এনেকুৱা তাৰ জিৰণিৰিৰণিৰ াইম বুলি ক এইটো টাইমত মানে পঢ়াতটো বেছি লাখ বেছিক সেটো কৰি দিছে কিন্তু সেই নহয় স্পৰ্ট পিৰিয়ডৰ টাইমটোত তাৰমানে স্পৰ্টে হ'ব লাগে। সেইটো তুমি কি বুলি ভাবা এনে?
এইটো মোৰ মতে পঢ়া শুনাৰ লগতে এখন নিয়মীয়া ভাৱে তোমাৰ খেল-ধেমালিটো ৰাখি দিব লাগে আৰু।
উম
মোৰ দৃষ্টিত আৰু সেইটো
অ সেইটো হয়।
উম
তুমি খেল-ধেমালিৰ বিষয়ে বুজি পালে নে কিবা এটা অলপ?
উম পালো বাৰু তোমাৰ কথাখিনি শুনি বহুত ভাল লাগিল। তোমাৰ সকলো শিক্ষা তোমাৰ ল'ৰা ছোৱালী খেল ধেমালি অংশগ্ৰহণ কৰাটো মোৰ মতে উচিত
উ সেইটো হয় মই সেইটো ভাবো যে আমছে ব উম তাৰমানে এটা তাৰমানে টাইম তাৰে খেল ধেমালি স্কুলতে হওক বা হেৰিতে হক তাৰে খেল ধেমালি এটা তাৰে জৰুৰী আমাৰ স্বাস্থ্যৰ কাৰণে সেইবাবে মোৰ মতে তাৰমানে লৰা ছোৱালীয়ে হওক বা আনকি ল'ৰা ছোৱালী বুল ক নাই ডাঙৰ ডাঙৰ যোনবিলাকাক প্ৰাক্তবয়স্কৰ ব্য়ক্তি আছে বা ডাঙৰ তাৰমানে জ্েষ্ঠ ব্ক্তি আছে সেইবিলাকে তাৰমানে খেল ধেমালিটো অলপ তাৰমানে এঘন্টা বা দুঘন্টা খেল ধেমালিটো কৰিব লাগে তেতিয়া স্বাস্থয়ই হওক বা হেৰিয়ে হওক তাৰানে মনৰ যি এইটো আমাৰ হেৰি থাকে ন তাৰমানে এটা হেৰি কি বুলিো কয় এইটো তাৰ মানে মনন্তসিম এটা ভাৱনা এটা থাকে ন সেইটো সেইবিলাকৰ পৰাই খেল তমালে ওপৰত সেইবিলাক দূ হয় তাৰমানে
উম উম হয় হয় তে আজিলৈ এৰিছো ধন্যবাদ
অঠেন বছ তাৰ পিছৰে লগ কমাৰু
অ অ
ঠিক আছে